হেল্ল'
অ' কি কৰি আছা?
অ' আছো এনেই, তই?
মইয়ো এনেই শুইয়ে আছিলোঁ। থ
পিছে কিয় ফোন কৰিলি?
অ' এইটো মই মানে তোক ক'ব গ'লে যোৱা কালি এখন চিনেমা চাব গৈছিলোঁ, তাৰ বোলো অ'তোক অলপ কওঁ, তই গৈছা নেকি চাব?
কোনখন চিনেমা?
নতুনকে যে হ'লত আহিছে?
অ' চুপা চুপি।
অ' গৈছ চাব?
অ', অ' গৈছিলোঁ, তই গৈছ নে?
অ' গৈছোঁ গৈছোঁ, ভাল লাগে ন চিনেমাখন?
অ' চাইছোঁ গোটেই ভাল লাগিছে।
অ' চিনেমাখন একদম মানে চবে মানে হাঁহি ফুুৰ্তি মানে একদম মানে হাউচফুল আছিল চিনেমাখনত।
তাকে ঠিকে কৈছ, মানে আহ উম, কাহিনীটো ভাল লাগিছে আৰু আজিকালি চচিয়েল মিডিয়া আৰু নিউজত দেখোঁ যে আমাৰ অসমীয়া ছবিবোৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত ডাঙৰ ডাঙৰ ব টা পাবলৈও সক্ষম হৈছে। আচলতে ঊনৈশ পত্ৰিশ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ইমান কষ্ট কৰি অসমীয়া চিনেমাৰ যিটো আহ আগ ভেটি গঢ়ি থৈ গ'ল। তাৰ ফলত মানে আজি অসমীয়া চিনেমাই বহুত সুন্দৰ ৰূপ ল'লে।
অ' তই একদম ইতিহাসৰ কথা কৈছ দেই ভাই। মাজতে এটা সময় আহিছিল, যেতিয়া মানুহে হ'লত অসমীয়া চিনেমা চাবলৈ এৰিয়ে দিছিল। মানে মানুহ বিলাকে চাব ইচ্ছাই নকৰিছিল, কিন্তু ভবেন্দ নাথ শই কীয়া, জাহ্নু বৰুৱা দৰে পৰিচালক বোৰে এতিয়া ক্লাছিক চিনেমা বিলাক বনালে না, যেনেকা আমাৰ এইখন আছে অগ্নিস্নান আৰু এইখন কি নাম আছিল হালধীয়া চৰাই বাওধান খাই, এইবোৰ যেনেকুৱা একদম ব্লগ বাছটাৰ চিনেমা আহিল না এইবোৰে না পুৰা চব চেঞ্জ কৰি দিছে মানে।
তাকে, আজিকালি নতুন পৰিচালক লগতে কলা-কুশলী চিনেমাৰ টেক টেকন'লজি মেকিং আদি ষ্টাইলো সলনি হ'ব ধৰিছে। যাৰ বাবে চিনেমাবোৰ বেছি ভাল হ'ব ধৰিছে আগতকৈ।
এ', একদম ঠিক ধৰিছ, একদম ঠিক ধৰিছ। আজিকালি আজিকালি চিনেমা-ৰত ভিজুৱেলছ কেমেৰা ৱৰ্ক চালে চকু জোৰাই যায়, মানে একদম মজা লাগে, আজিকালি চব মানে বাহিৰৰ চিনেমা বিলাক এনে বলীউডৰ ফিল্ম বিলাক, এনেকুৱা অসমৰ ফিল্ম বিলাকো হৈছে।
অ', ঠিকে কৈছ, আৰু কেমেৰাৰ ডেভেলপমেণ্টো হৈছে বহুত ক্ষেত ত্ৰত, আৰু চিনেমাৰ কাহিনীৰ স্ক্ৰিপ্টবোৰো আজিকালি বেছি মানে ৰিয়েলিষ্টিক টাইপত বনায়। আৰু লগতে বাস্তৱ জীৱনৰ সংগ্ৰাম, মৰম আৰু সমাজখনৰ প্ৰতি আধাৰিত হ'বলৈ ধৰিছে। মানুহবোৰে মানে নিজৰ ৰিএল লাইফৰ ৰূপতে বহুতে স্ক্ৰীণত দেখা পায় আৰু। বেছিভাগ অ, বেছিভাগেই মানে এই কাহিনীবোৰৰ লগত নিজকে কানেক্ট কৰিব পাৰে।
তোৰ মানে ক'ব গ'লে আজিকালি একদম চিনেমেটিক মিনি মেলিষ্টিক এন চাফ চিকুণ মানে এনেকা মজাকে কৰে ঠিক এটা প্ৰফেচনেল ডি এছ এল আৰ কমেৰাৰ ডেপটপ ফিল্ড বাছ আৰু চাফা পোহৰৰ স্পটৰ দৰে একদম ধুনীয়াকে কৰে আজিকালি ফিল্ম বিলাক। আগতে অলপ কেমেৰা কোৱালিটি বেয়া হৈছিল, মানে আগতে নাছিলে মানে সা-সুবিধা। কিন্তু এতিয়া তোৰ, বহুত ভাল হৈছে।
হয় দে, ঠিক। আৰু এইটোৰ মনত আছে নে, আমাৰ হাৰ্ডথ্ৰ' জুবিন গাৰ্গে মিচন চাইনা কাঞ্চনজংঘা এইবোৰ বনাইছিল। তেতিয়া মানুহে আকৌ থিয়েতাৰ উদ্ধাতোৰ খাই দৌৰি গৈছিল, মানে আ যিহে আজিকালি যেনেকৈ কলেজবোৰত গৈ প্ৰথমে চিনেমাবোৰৰ প্ৰমোচন কৰে, সেই প্ৰমোচন কৰাটো প্ৰথমে জুবিন দাই মিছন চাইনা চিনেমাখনৰ পৰা আৰম্ভ কৰিছিল। তাৰ পাছৰ পৰা এই যাত্ৰাটো আৰম্ভ হয় আৰু ক ক'বলৈ গ'লে, নতুন প্ৰজন্মই আকৌ অসমীয়া চিনেমাক গৌৰৱৰে চাব ধৰিছে। আৰু এইবোৰ চব মানে জুবিন দাৰ পৰাই আৰম্ভ হৈছে। যিয়ে নতুন চিনেমাবোৰ আহিলেই পতক
তৎক্ষনাত ভাৱে চাবলৈ যায় সকলোৱে।
সেয়েতো, তেওঁ মানে চিনেমাবোৰত মিউজিক আৰু মানে ক্ৰেজটো এনেকুৱা স্তৰলৈ লৈ গৈছিল, মানে যিতো নিউ জেনেৰেচন তাতে মানে অসমীয়া চিনেমা মানে গৌৰৱ কৰিবলৈ ধৰিছে। জুবিন গাৰ্গে সেই মানে নেবাৰ গিভ আভ মনৰ ভাৱটোৰে আমাৰ চব জগত খনক এটা নেক্সট লেভেলত লৈ গৈছে।
উম। আৰু জুবিন গাৰ্গৰ অৱদান কোনো পাহৰিব নোৱাৰে, আৰু আজিকালি আমাৰ এই চিনেমাবোৰৰ কনেক্ট ক্ৰিয়েচন আছে, আৰু ছুটি ছবিবোৰো ল'ৰা-ছোৱালীসকলে বৰ ধুনীয়াকৈ বনাব ধৰিছে, আৰু ক্ৰিয়েটিভিটি বেছি হয় আৰু। আৰু মোবাইলৰ যি যি সৰু-সৰু কেমেৰা লৈও ধুনীয়া-ধুনীয়া ৰিয়েলিষ্টিক, চিনেমেটিক ষ্টৰিবোৰ কৰে সেইবোৰো বৰ বেছি ভাল হয়। আৰু নতুন প্ৰজন্মইও আজিকালি ডাঙৰ ডাঙৰ- প্ৰজেক্ট কৰিব ধৰিছে। যাৰ ফলত অসমীয়া চিনেমাৰ ভৱিষ্যতলৈকে আৰু- উন্নতি হ'ব বুলি আশা কৰিব পাৰি।
সঁচাকৈ কিন্তু তাৰ বাবে আমাৰ এটা দায়িত্ব আছে দেই কাৰণ আমিও মানে - তেওঁলোকে যিবিলাক চিনেমা বনাই ন' সেইবিলাক আমি চাব যাব লাগে। মানে আজিকালি বহুত- নাযায় ন' চিনেমা চাব, সিহঁতে অকল বাহিৰৰ হিন্দী বা বেংগলী- হয় এইটো ইংলিছ চিৰিজ বোৰ চাই আমাৰ অসমীয়া চিনেমাবোৰ চাব লাগে।
অঁ' হয়। আৰু অসমীয়া চিনেমাখন ৰিলিজ হোৱাত আমি অসমীয়া মানুহ বোৰে তাৰে ক্ষেত্ৰত চাপৰ্ট কৰিব লাগে তেতিয়াহে আমাৰ অসমীয়া আ চিনেমা জগতখন আগবাঢ়ি যাব সক্ষম হ'ব।
অঁ' সেইটো হয় কিন্তু। আমি যেনেকা অসমীয়া সাহিত্য কবিতা ভাল পাওঁ ঠিক সেই আমি আমাৰ জাতিটো মানে চিনেমা বিলাকো ল'ব লাগিব হয় নে। আজিকালি বহুতেই নাচাই দেচোন।
অঁ হয়। ঠিকে আছে আৰু নতুনকৈ এখন চিনেমা আহি আছে বুলি শুনিছোঁ। আহ' ককা দেউতাৰ নাতি আৰু হাতীৰ পাৰ্ট টু খন আহিব বুলি শুনিছো, তাতো বহুত কাৰণত তাতো বহুত কলা কৌশলীয় কাম কৰিছে বুলি শুনিব পাইছোঁ।
অঁ' শুনিছো মইও শুনিছোঁ অঁ'। মানে আজিকালি বহুত ধুনীয়া ধুনীয়া আইডিয়া আইডিয়া লৈ কিনে বহুত নতুন নতুন চিনেমা বিলাক বনাই, নতুন নতুন মানে দৰ্শকক মানে কি কৰে এটা মানে ষ্টেজত মানে এতিয়া তে, তাৰ পাছত ৰিলেট কৰিব পাৰি নিজকে সেনেকুৱা স্তৰত বনাই চিনেমাবিলাক।
আৰু প্ৰমোচনৰো নতুন নতুন বিভিন্ন ধৰণে প্ৰমোচন কৰে যেনেকৈ চুপা চুপি খনৰ প্ৰমোচনৰ ক্ষেত্ৰত এই হাঁহ খাব বুলি সেইখন এডভাৰটাইজৰ জৰিয়তে মানুহবোৰ- অহ' গোটাইছিল সকলোৱে।
অঁ। অঁ' অঁ' সেইটো হয় কিন্তু। সেইটো মই চাব যোৱাতে ন' হ'লেও মানে চিনেমাখন শেষ হোৱাৰ পিছত- চ'ব মানুহে থিয় হৈ কিনে চা-চাপৰি বজাই আছিল মানে ইমান ভাল হৈছে চিনেমাখন।
অঁ' ঠিকে কৈছ আৰু চিনেমাখনৰ একেবাৰে লাষ্টত বি, অ- বেলেগ ধৰণৰ এটা টুইষ্ট দিছে যাৰ বাবে
সেইটোৱে ধৰ আৰু চিনেমাখন গান বিলাক আজিকালি চ'ব চিনেমা গান বিলাক ভাল ভাল বনাই ন'। আৰু এইখন ৰৈ ৰৈ বিনালে খন এখন কি ধুনীয়া চিনেমা আছিল। ৰৈ ৰৈ বিনালে, ভাইমন্দা অসমত প্ৰথম যে এইখন। এইটো কি বুলি কয় এইটো অটবায়োগ্ৰাফি। হেল্ল'।
অঁ' ঠিকে কৈছ, হেল্ল'।
অঁ' শুনিছো শুনিছোঁ।
অঁ। একেবাৰে ঠিকে, আমিও ল' আমিও আমি অসমীয়া মানুহবোৰে অসমীয়া চিনেমাবোৰৰ ছাপৰ্ট কৰিব লাগিব। তেতিয়াহে অসমীয়া চিনেমাবোৰ আ আৰু বেছি আগবাঢ়ি যাব।
দে এটা কাম কৰিম দে শুন, হেল্ল'।
অঁ।
নেক্স চানডে লৈ তই, মই আৰু আমাৰ ফ্ৰেণ্ডছ বিলাক মিলি কিনে চিনেমা চাব যাওঁ বল।
অ, ঠিক আছে, দে।
যিহেতু অসমীয়া চিনেমাবোৰে আমাৰ জাতিটোৰ দাপোন স্বৰূপ। গতিকে এই চিনেমাবোৰক আমিয়ে ছাপোৰ্ট কৰিব লাগিব আৰু আমি নতুন প্ৰজন্মৰ মাজত এই চিনেমাবোৰ দাঙি ধৰিব লাগিব। তেতিয়াহে অসমীয়া চিনেমাৰ গুৰিতটো আগত ভৱিষ্যতলৈও থাকিব। নহলে এ ইয়াতে অসমীয়া চিনেমাৰ যাত্ৰা সমাপ্ত হৈ যাব দিব নোৱাৰি।
আমি ধুনীয়াকে একদম গোটেই লবিটো লৈ কিনে ধুনীয়াকে চাহ আদ্দা মাৰিম।
অ, ঠিকে কৈছা। কিন্তু ক'বলৈ গ'লে যিবোৰ আমাৰ পুৰণি চিনেমা আছে, যেনেদৰে এ ঊনৈশ পঞ্চিশ চনত আহ, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আহ, জয়মতী তাৰ পাছত ইন্দ্ৰমালতী এইবোৰৰ তুলনাত আজিকালিৰ চিনেমাবোৰ বেছি ৰিয়েলিষ্টিক দেখাইছে। কিন্তু আগৰ চিনেমাবোৰ একেবাৰে কাহিনীবোৰ নিখুত আছিল। আজিকালি অকণমান টুইষ্ট আৰু বেছি বেলেগ ধৰণৰ উম, ৰহস্য আদিৰে ভৰাই তোলে।
তাকে হয়, কিন্তু তাৰ মানে আজিকালি চিনেমা বিলাক তোৰ আৰু ঘুৰাবা খোজে।
উম।
আৰু আগৰ পৰিচালক বোৰ জনে ডাক্টৰ ভবেন্দ্ৰনাথ শইকীয়া, জানৌ বৰুৱা আদি তাৰ তাৰপাছত মুনিন বৰুৱা এই সকলো অসমীয়া চিনেমাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগ পঢ়াই থৈ গৈছে যিবোৰ কেতিয়াও কোনো মানুহে
মনিন বৰুৱাদেৱে বহুতখিনি মানে, ক'ব গ'লে মলিন বৰুৱা দেৱৰ চিনেমা বনাইছিল তাৰে আগতে মানে চিনেমা ইণ্ডাষ্ট্ৰি দামী হৈছিল। মানে মানুহে চিনেমা, মানুহে আছোৱা আছিল। যেতিয়া মনিন বৰুৱাই বোৱাৰীখন বনালে তেতিয়া মানে তোলপাৰ লাগি গ'ল মুনিনৰ বোৱাৰীখনৰ পৰা চিনেমাৰ সেইটো মানে বাঢ়িও আৰম্ভ হৈছিল। তেনেকে বাঢ়ি- বাঢ়ি- বাঢ়ি তাৰপিছত সেনেকৈ মুনিন বৰুৱাদেৱ হিয়া - দিয়া- নিয়া আহিল, তাতে কৈছিল ন এইটো জুবিন, যতীন, মুনিন। এই তিনিটা যোনটো কলা হৈছিল। সেইখন চিনেমা তোমাৰ মানে ফাই ফাই হৈছিলে।
অ, ঠিকে কৈছ। কিন্তু এতিয়াতো মুনিন বৰুৱা আৰু অ, জুবিন গাৰ্গ নোহোৱাই হৈ গ'ল। তথাপিতো নতুন প্ৰজন্মই যথেষ্ট চেষ্টা কৰি আছে।
এইটোৱেতো মানে তিনিটাই মিলি যোনটো চিনেমা বনাইছে, এতিয়া দাগ হিয়া- দিয়া- নিয়া, বাৰুদ, এইবিলাক চিনেমা মানে এটা- এটা নেক্সট লেভেলৰ চিনেমা আছিল।
অ, ঠিকে কৈছা। আৰু সেইবোৰ চিনেমাৰ কথাই বেলেগ আছিল।
অ, হয় কিন্তু দেই পিছতে, এতিয়া আমি তে দেওবাৰে ওলাম, দে চানডে।
অঁ- অঁ, ঠিক আছে দে।
অ, দে পিছে।